হেল্লৌ'
হেল্লৌ' হয়, কওকচোন?
হয়, নমস্কাৰ।
অঁ নমস্কাৰ।
হয়, আপুনি উৎসৱ পাৰ্বণ বোৰ ভাল পায় নে?
হয়, ভাল পাওঁ।
অঁ কি কি উৎসৱ ভাল লাগে?
বিহু ভাল লাগে, আকৌ হলি। বিহু দৌল উৎসৱ ভাল লাগে, দূৰ্গা পূজা ভাল লাগে।
হয়।
দেৱালী ভাল লাগে।
হয়।
খোৱা বিলাক গোটাইও খাবই ভাল লাগে আকৌ।
হয়। আচ্ছা, আপুনি অলপমান মানে উৎসৱ বোৰত কি কি কৰে? হলীত, দীপাৱলীত তাৰপিছত আপোনাৰ দূৰ্গা পূজাত, বিহুত? অলপমান কৈ দিয়কচোন কেনে ধৰণে উদযাপন কৰে?
বিহুত আমি যেনেকে মাঘ বিহুত মাঘ বিহুৰ আমাৰ মাঘৰ মাহত যে মাঘ বিহু- বিহু বুলি হয়।
উম।
ভোগালী বিহু, আমাৰ সেই বিহুত পিঠা চিঠা বনাওঁ। বিলাও, খাওঁ, ইয়াৰ পৰা তাৰ ঘৰত যাওঁ। তেনেকে কৰোঁ আৰু।
হয়।
আকৌ ব'হাগ বিহুতো তেনেকুৱাই আৰু। ব'হাগ বিহুত আমি- খেলাই এ আপোনাৰ- বিহু -চিহু চাব যাওঁ আকৌ প্ৰ'গ্ৰাম চাব যাওঁ। নিজেও- নিজেও বিহু নাচো।
অঁ, বঢ়িয়া বঢ়িয়া।
হয়। হয়, আৰু কি কি?
ডাঙৰক আমি আশীৰ্বাদ লওঁ, সেৱা কৰো, নতুন কাপোৰ -চাপোৰ লওঁ। তেনেকে। কাতি বিহুত আমি- আপোনাৰ কাতি কঙালী যিহেতু কঙালী বিহু বুলি কোৱা যায়। যিহেতু আমাৰ চব শেষ হৈ যায়। টকা- পইচা সেইবিলাক। সেইকাৰণে আমি কাত- কাতি বিহুত- হেৰি কৰো আৰু অঁ আপোনাৰ- পথাৰত উম, হেৰি কৰো চাকি -তাকি দিওঁ।
হয়।
তেনেকে আৰু।
হয়, হয়।
হেনেকে আৰু।
আৰু?
এইবিলাক কৰো। দুৰ্গা পূজাত আমি পূজা চাব যাওঁ। দেৱী মা দুৰ্গাৰ মাক আমি পূজা কৰো, সেৱা কৰো।
হয়।
বাহিৰত জিলেপি -চিলেপি খাওঁ তেনেকে।
উম।
কিবা কিবি খাওঁ।
হয়।
নতুন কাপোৰ লও‌ঁ, চবে ন- নতুন নতুন কাপোৰ লয়, নতুন নতুন কাপোৰ লওঁ, নতুন কাপোৰ পিন্ধি আমি যাওঁ আৰু।
আচ্ছা, এনেই দুৰ্গা পূজাৰ কিবা অলপমান, দুৰ্গা পূজাৰ বিষয়ে অলপমান ক'ব নেকি?
দুৰ্গা পূজা নেকি মা-দুৰ্গা পূজা কৰো আকৌ।
হয়।
এ।
অ আৰু দৌল উৎসৱত
আমি আকৌ অ', দৌল উৎসৱৰ ৰং ইয়াত আৰু ৰঙৰহে উৎসৱ ৰং ইটোৱে সিটোক ৰং সানো। ৰং লগাও, খানা চানা খাওঁ।
হয়।
ৰং চং সানি আকৌ চিনি নোপোৱা হৈ থাকো, আমি মানুহ বিলাকে ৰং সানিলে চিনিয়ে নাপায় ই তাক চিনি নাপাই, তাই তাক চিনি নোপোৱা হৈ থাকো তেনেকে খানা চানা খাওঁ চবে মিলি কিনে।
হয়।
ফূৰ্তি লাগে আৰু।
হয়, হয়, হয়, হয় নিশ্চয়।
আপুনি আকৌ কি ভাল পায়?
মইয়ো বিহু ভাল পাওঁ, তাৰপিছত তোমাৰ দিৱালী ভাল পাওঁ, দূৰ্গা পুজা ভাল পাওঁ।
আপোনালোকে আকৌ বিহুত কি কৰে?
আমি বিহুত সেনেকুৱাই কৰো, এনে বেলেগকে নকৰো।
আগত বেলেগ বেলেগ ন?
হয় কিন্তু নাই, আমাৰো আপুনি যেনেদৰে কৰে সেনেধৰনে পালন কৰো আমি। আমি সৰু বিলাকে ডাঙৰৰ আশীৰ্বাদ লওঁ, ডাঙৰৰ পৰা। তাৰপিছত আমাৰ নতুন নতুন কাপোৰ দিয়ে, তাৰপিছত পৰ প্ৰত্যেকটো বিহু আমি আৰু মানে হাতে দি হস্ত শিল্প দি বনাও আৰু আপোনাৰ জাপি চাপ পি বনোৱাবোৰ বনাবলৈ চেষ্টা কৰো।
অঁ।
অঁ এনেধৰনে পালন কৰো, আজিকালি মানে আপোনাৰ অ পূৰ্বপুৰুষ পৰা চলি অহা পৰম্পৰা টো আমি অব্যাহত ৰাখিবই লাগিব। এ নহলে আৰু আমাৰ, অহা নতুন প্ৰজন্ম বিলাকৰ বিলাকে গমেই নাপাব, যে আমি কেনেধৰণেনো পালন কৰিছিলো, কি কৰিছিলো। এয়াই সেইবোৰ হয়, সেইবোৰ আমি অব্যাহত ৰাখিব লাগিব, সেইবোৰক বৰ্জিত কৰি ৰাখিবই লাগিব।
উম লাগিব, তাকেইতো।
সেইয়া আৰু, সেনেকে আৰু মেখেলা চাদৰ আমাৰ যিটো অসমৰ অ', মানে সাজ-পোছাকৰ ভিতৰত আটাইতকৈ সেই মহিলা সকলৰ আপোনাৰ মে মেখেলা চাদৰ, গামখাৰু, কপৌ ফুল
উম।
সেইবোৰ মানে প্ৰপাৰ, মানে সম্পূৰ্ণ, আমাৰ অসমীয়াৰ সাজ পোছাক পৰিধান কৰে, কৰো আৰু সকলোৱে কৰিবও লাগে। অসমীয়াৰ সাজ পোছাক, আজিকালি বহুতে বিভিন্ন ধৰণে মানে সেইটোক অ', অলপমান বেলেগ কৰি কিনে পিন্ধিবলৈ চেষ্টা কৰে। কিছুমান ভালোঁ লাগে, ভাল লাগে কিছুমান মানে আমাৰ সেই মানে আমাৰ যিটো পৰম্পৰাগত সাজ-পোচাক সেইবোৰ মানে বিশ্ব বিশ্বত অ' অলপ মানে বহুতখিনিয়ে প্ৰচলিত হয় আছে। সেইবোৰ বা চাই কিনে ভাল লাগে আৰু ল'ৰা
লাগে বাহিৰতে থাক উম।
হয় আৰু ল'ৰা বিলাকে আপোনাৰ ধূতি পিন্ধে ধূতি আৰু কি কয় গেঞ্জি
অ'
তাৰপিছত মাথাত আপোনাৰ সেই বান্ধে কঙালী বান্ধে ক'ক কি কঁকালত কঙালী বান্ধে আৰু মা আপোনাৰ মাথাত বান্ধে গামোচা।
উম।
এনেদৰে পালন কৰে আৰু আপোনাৰ পৰা কিবা শব্দ আহি আছে।
উম
পিছফালৰ পৰা কিবা শব্দ আহি আছে, আপোনাৰ অলপমান ভাল আপুনি অলপ ভাল জাগাত যাওঁকচোন।
আচ্ছা, অ' কওঁক এতিয়া নাই কি অহা নাই অহা দিয়ক।
অ' শব্দ আহি আছিলে, শব্দ আহি থাকিলে অলপ প্ৰব্লেম হয়তো।
আচ্ছা
ডাইৰেক্ট সেনেকে আৰু আমি গামখাৰু পিন্ধো।
অহ'
ঢোলবিৰি, জোনবিৰি আপুনি কেইবিধমান অসমীয়া গহনাৰ নাম কওঁকচোন? যিবোৰ মানে আপুনি জানে বা আপুনি ভাল পায়।
আমি বিশষেতো গামখাৰু আমি পিন্ধোয়ে, গামখাৰুটো আমাক লাগেয়ে।
হয়।
ডিঙিত ঢোল থাকে
উম।
তেনেকেই আৰু
অ' যেনে কেইবিধমান আপোনাৰ ঢোলবিৰি, জোনবিৰি, গামখাৰু, কপৌফুল
কপৌ কপৌফুলটো কিন্তু আমি ঘৰতে লগাও যেনিবা ঘৰৰ পৰা আমি এই সেইয়াই লগাও অৰিজিনেলটো লগাই ঘৰত লগাই লৈছোঁ। হয়, ধুনীয়াকে ওলাই আহে সেয়াই সেইয়াই লগাও আৰু কপৌফুলটো আমাক মেইনটো লাগেই ন
হয় আৰু এই আপোনাৰ পিঠা বোৰ পিঠা পনাবোৰ খাই কিনে ভাল লাগে, চুঙাত দিয়া পিঠা, বৰ পিঠা তাৰপিছত আপোনাৰ তিল পিঠা
অ' ভাল লাগে, এইবিলাক খাই বনাইয়ো ভাল লাগে ন
পিঠা হয়, বিভিন্ন ধৰণৰ পিঠা ভাল লাগে খাই পেলাই হয়।
যেনেকে পাতিচাপ পিঠা, পাতিচাপ পিঠা তেনেকে বনাই ভাল লাগে, বনায়ে ভাল লাগে, খোৱাদকে বনাই বিলাই।
হয়, টেকেলি পিঠা টেকেলি পিঠা
টেকেলি পিঠাটো আমি এতিয়াও ৰাতিপুৱা ৰাতিপুৱা জলপান খাওঁ।
হয়, সেইটো আজিকালি মানুহে বৰ মানুহে টেকেলি পিঠা খাব যেনে টেকেলি পিঠা আৰু ইডলিটো মানে একেই নিচিনা।
অহ।
উম সেইটোয়ে ভাল লাগে বাৰু সেইবোৰ চব ভাল লাগে।
ভাল লাগে অ' খাই, বনাইও ভাল লাগে খাইয়ো ভাল লাগে।
এয়া আমাৰ
অ'।
শব্দ আহি আছে, শব্দ
উম, উম। তাৰ পিছত, আপুনি দ দুৰ্গা পূজা নাচায় নেকি, দূৰ্গা পূজা ভাল নাপায় নেকি?
নাই দূৰ্গা পূজা ভাল পাওঁ। মই দূৰ্গা মাক সেৱা কৰোঁ। দুৰ্গা মাৰ বহুত দুৰ্গা মা আকৌ আমাৰ আকৌ এজন নহয় বহুত তছে কালি মা অ, কালি মা আৰু দূৰ্গা মা, মানে সকলো এটাই দেৱতা এটাই বাৰু।
অঁ, তাকেতো।
তে হয়
ৰ আৰু কালী পূজাত কি কৰে আপোনালোকে?
কালী পূজাত আমি লক্ষী মাক পূজা কৰো, কালি মাক পূজা কৰো। আমাৰ কালী পূজাৰ দিনা হ'ল আমাৰ লক্ষী পূজাও কৰো আমি। কালী পূজা ৰান সিনাখনি তাৰপিছত ৰংগোলীও ঘৰৰ আগত ৰংগোলী বনাওঁ। এনেকে ধুনীয়াকে তাৰপিছত ঘৰটো গোটেই সজাওঁ সেইদিনা যিহেতু মানে লক্ষী
কিহেৰে সজায়, চাকিৰে সজায় নে আপোনাৰ এনেই সেই ইলেক্ট্ৰিকৰ লাইটেদি সজায়। আজিকালি ওলাইছে আৰ্ফিচিয়েল
হয় হয় চাকিৰে সজাওঁ বাৰু তাৰ পিছত সেই লাইটে লগাওঁ কিন্তু আমি বেছি চাকিও দিওঁ লাইটটো এতিয়া আপোনাৰ উপৰে উপৰে দিওঁ আৰু। চাকিটো মেইন আৰু, চাকি তাৰপিছত আপোনাৰ
কিন্তু আৰ্টিফিচিয়েল বিলাক ইউজ কৰিব নালাগে, যিহেতু আমাৰ হেৰি বিলাকে আগৰ পৰা বনাই ন তেওঁলোকে তেওঁলোককো দু টকা এটা লাগে ঘৰখন চলিবলৈ সেইবিলাক কিনিব লাগে মাটিৰ চাকি বিলাক কিনিব লাগে নিজে বনাব লাগে।
হয় নেকি
মই কিন্তু লা, মই কিন্তু সেইবিলাক আৰ্টিফিচিয়েল লাইট বিলাক নলগাওৱে।
অ বৰফেণ্ডৰ
উম, মই মাটিৰ চাকিয়ে লগাও, আকৌ নিজে বনাইও লওঁ। অ' আৰু নিজে মাটিৰ চাকি বনাই সেইবিলাককো ৰং কৰোঁ।
অ' অ' বধে ভাল লাগে।
এই এক দুই ঘৰক বিলাও। যে তেওঁলোককো মানে অলপ হেৰি কৰোঁ। তেতিয়া অলপ তেওঁলোকেও অলপ হেৰি হ'ব ন তেওঁলোকে বেচেৰা হতে দুটকা এটা পালে ঘৰখন চলিব
অ হয় শুদ্ধ কথা কৈছে সঠিক কথা কৈছে
হু হুউ
ঠিক কথা কৈছে বাৰু, ঠিক কথা কৈছে বোলো।
অ' তাকেতো এইবিলাক কৰিব লাগে আমি আৰ আমি যদি নকৰো।
এইটো আছে হয়।
আমি, অঁ আমি যদি নকৰো তে তেতিয়াহ'লে এইবিলাক লুকাই থাকিব ন, আকৌ আমাৰ ল'ৰা ছোৱালীবিলাক নকৰিব সিহঁতেতো আৰু আৰ্টিফিচিয়েল এইবিলাক ইউজ কৰিব।
হয় হয় ঠিকে আছে বাৰু। অঁ হয় দিয়ক আপোনালোকে অঁ গৈছো বাৰু, ঠিকে আছে বাৰু আপোনাৰ লগত কথা পাতি কিনে ভাল লাগিল।
আচ্ছা, আপোনালোকে কথা পাতি মোক ভাল লাগিছে, আকৌ কে তিয়াবা ফোন কৰিব মোলে, কথা পাতিম। আপোনাৰ টাইম ওলাই কিনে আপুনি কেতিয়াবা কথা পাতিব মোৰ লগত।
হয় হয় ধন্যবাদ।